চনে,
শুনিছো শুনিছো।
অহ। হয়। কি কৰি আছা?
নাই আছো দিয়া ভালে আছো।
অ অ অ অ তাত,
দিনৰ পিছত লগ পালো।
হয় হয় তাকে তাকে ভালেই মোৰ। অ অ
অঁ তাকেই। ময়ো ভালে আছো আজি হঠাতে শৈশৱোৰ, দিনবোৰ কথা মনত পৰি গ'ল। ভাবিলো তোমাক এবাৰ,
হয় হয়। তাকে তাকে খুব খুব ভাল বিষয়ে বাচিছা। তাকে এ শৈশৱৰ স্মৃতিৰ কথা মনত। পৰিলে মনতটো বৰ আনন্দৰে ভৰি উঠ
ভৰি উঠে, হয় হয় ঠিকে কৈছা। শৈশৱ জীৱনৰ এনে এটা সময় যত কোনো চিন্তা নাথাকে কেৱল আনন্দ খেলা ধেমালি আৰু সপোন হয়নে বাৰু
হয় হয় হয় সেই সময়তমি কিমান সহজ সৰল জীৱন কটাইছিলো তাৰপি তোমাৰ পুৱাতে উঠি। তোমাৰ স্কুললৈ যোৱা। স্কুলৰ পৰা আহ বন্ধু বান্ধৱীৰ লগত খেলিবলৈ যোৱা মানে তাক সন্ধিয়া হলে পঢ়া তাৰ পিছত ৰাতি আকৌ তোমাৰ চোৱা বা এইবোৰ মানে সেইবোৰ এক বেলেগ স্মৃতি মানে
হয় হয় মোৰো মনত আছে স্কুলৰ ঘন্টা বজাৰ লগে লগে আমি দৌৰি ঘৰলৈ গৈ আহিছিলো বেগেৰে আহিছিলোঁ খেলিবলৈ আহিছিলোঁ তাকে
হয় হয় আমাৰো একে অৱস্থাই আছিলে তোমাৰ ফুটবল ক্ৰিকেট ক্ৰিকেট লুকা ভাকু কাবাাদডী আদি বিভিন্ন ধৰণৰ খেল খেলিছিলো আমি যাতে
হয় হয় বৰ্তমানৰ শিশুসকলে বেছিভাগ সময় আজিকালি মোবাইলতে দেখা পোৱা গৈছে বা কম্পিউটাৰ আদি বস্তুবিলাকৰ সম
হয় হয় আহ আমাৰ সময়ত তেনে নাছিল বাৰু তোমাৰ আজ অ আমাৰ অ আমাৰ মাজত বন্ধুত্ব অধিক মজবুত আছিলে আমি একেলগে খেলিছিলো ঘূৰিছিলো আৰু বু দু হয় ভাগ বতৰা কৰিছিলো। এনেকুৱা মানে হয় তাৰমানে আজি। আজিকালি তুমি দেখিবা আজ আজিকালি শিশুসকলে বা উম হয় তেওঁ কে মানে মোবাইলতে বেছি ব্যস ত হৈ থাকে ত হয় তোমাৰ যেতিয়া শিশুসকলে, আহ হয়তো লগো হয় আগতে আমি শিকো। আমি আগতে আমি লগ হলে আমি, হয়তো আহ ক্ৰিকেট খেলিছিলো বা ফুটবল খেলিছিলো যিবিলাক আকে আমাৰ শৰীৰ শৰীৰটো হয়তো শৰীৰত। মানে শৰীৰৰ শৰীৰত লাভ কৰে আমি শৰীৰক, শাৰীৰিক মানে। তোমাৰ আৰু মানসিক দিশত। সহায় কৰে কিন্তু আজিকালি তুমি দেখিবা যে, শিশুসকলে অকলে, তেওঁলোকে মোবাইলত মোবাইলত খেল খেলে তেওঁলোকে মোবাইলত হয়তো গেম খেলিব এইটো। লগত মই ভাবো এইটোৱে মান হয়, আৰু তেওঁলোক এই এইবোৰে মানে তোমাৰ। অঁ, এইবোৰ কোৱাৰ লগত। তেওঁলোকৰ মানে শাৰীৰিক আৰু মানসিক যোন। দেখেটো মানে। বিকাশত হয়তো কৰ'বাত বাধা, মানে হেৰি হৈছে এনেকুৱা ভাবো হয়।
নাই ঠিকে ভাবিছা ঠিকে ভাবিছা আজিকালি মইো দেখো সকলোৰে মানে। হাতে হাতে মোবাইল মোবাইলটো। মানে। সেনেকুৱা ব্যৱহাৰ কৰি ফেলাই আজিকালি নোলোৱা হৈছে খেলপথাৰ বিলাকো খালী হৈ থাকে। দেখিবলৈ পোৱা তাকে,
তাকেই তা,
তাকে স্কুলৰ কথা আহি পৰিল যাতে স্কুলৰ জীৱনৰ বহুত স্মৃতি আজিও মনত আছে শিক্ষাসকলৰ কথা বন্ধু বান্ধৱীৰ কথা সাংস্কৃতিক অনুষ্ঠান খেল ধেমালি।
হয় হয় হয় মোৰো মনত আছে তোমাৰ স্কুলত অঁ। বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা যেতিয়া হৈছিল তে, তিয়াই মই ভাগ ভা ভাগ লৈছিলো মানে। ত' সেইকেইটা দিনবোৰ মানেহওক। হয় বহুত মানে। অ ঈশ্মৰণিয়ত। দিন মানে, তোমাৰ স্কুলত বাৰ্ষিক, খেলতে। তোমাৰ লং জাম্প, হাই জাম্প এইবোৰ থাকে। থাকে দৌৰ দৌৰ খেলা থাকে তোমাৰ এইবোৰ এইবোৰত। ভাগ লোৱাটো মানে এটা বহুত মানে ফূৰ্তি পাইছিলো যে ম মনোৰঞ্জন পাই। পাইছিলো মানে মানে ফুৰ্তিতে মানে উল্লাসেৰে মানে প্ৰতিযোগিতাত। লৈছিলো। আৰু অ আৰু সেই দিন বিলাকৰ কাৰণে আমি আকৌ বহু দিন আগৰ পৰা অপেক্ষা কৰি আছিলো মানে। যে আমাৰ বাৰ্ষিক প্ৰতিযোগী বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাকেই তিয়া আহিব।
হয় হয় হয়, ঠিকেই ঠিকেই ঠিকেই কৈছা, তাকে মোৰো মনত পৰি গল হয়, দৌৰ প্ৰতিযোগি তাত অংশগ্ৰহণ কৰিছিলো, যদিও প্ৰথম হোৱা নাছিলো কিন্তু তথাপিও অংশগ্ৰহণ কৰোতেই মোৰ মানে ফুৰ্তি লাগি গৈছিল।
হয় হয় হয়, খেলত টো জিকা পৰাজয় থাকে কিবয়ে। তাৰোপৰি তুমি যে প্ৰতিযোগি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা সেইয়াই বহুত ডাঙৰ কথা, ডাঙৰ কথা। তাকে মই তোমাৰ এনেই গান গোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। মঞ্চটো থিয় অলপ ভয় লাগিছিলে। মানে তোমাৰ যিহেতু মঞ্চত উঠিলে তোমাৰ চাৰিওফালে দেখা যায় যে মঞ্চত উঠিলে মানে তো চবে তোমাকে চাই থাকে ত' মানে সেইটো সেইটো হিচাপত এটা অ সেইটো হিচাপত এটা ভয় লাগে, যদিও শে শেষত মানে সকলো ঠিক হৈ গৈছিলে।
হয় হয় হয়। ঠিকেই শৈশৱৰ দিনবোৰত আমি মানে বহু সৰু সৰু কথাতে আমি সুখ সুখ পাইছিলো। হাঁহি ধেমালি কৰিছিলো।
হয়, একদম ঠিক কথা কৈছা ।তোমাৰ নতুন যেতিয়া আমি নতুন শ্ৰেণীলৈ পাওঁ তেতি তিয়া আমি নতুন কিতাপ পাও নহয় নতুন কিতাপ বোৰ পালে আমাৰ অ নতুন কিতাপ বোৰ পালে আমাৰ মানে পঢ়াৰ এটা মানে উৎসাহ বাঢ়ি যায় মানে হয়তো আমাৰ পঢ়াৰ উৎসাহ যিমান থাকে সেইটো উৎসাব দুগুনে বৃদ্ধি পায়। কিতাপৰ মানে পঢ়াৰ এটা আমেজ যে বেলেগ আৰু এ তাৰোপৰি তোমাৰ নতুন পোচাক পা পালে বা আল আইতাই আল আইতাই গল্প ক'লে আমি সেইসময়ত বহুত সুখী হৈছিলো
ঠিকে ঠিকে ঠিকে মোৰ গাঁৱলৈ যাতে যেতিয়া আইতাই গল্প কয় সাধু কথা শুনাই মই তেতিয়াই বহুত আনন্দৰে মই শুনিছিলো আৰু মই মানে ভাল লাগিছিল তেতিয়া
হয় হয় এ হয় আৰু আইতা ককাৰ লগত কটোৱা সময়বোৰ আজিও অতি মূল্যবান
আজিও মোৰত বহুত মূল্যবান আৰু সেইবিলাক সময় মানে ঘূৰাই নাপাও এই শৈশৱৰ দিনবোৰ তাকে সেইটো এটা বহুত ধুনীয়া স্মৃতি এটা জড়িত হৈ আছে আমাৰ জীৱনত
হয় আৰু আৰু তোমাৰ গৰমৰ বন্ধৰ সময়ত ককা আইতাৰ ঘৰলৈ যোৱা চোৱাটো মোৰ অতিকৈ প্ৰিয় কাম আছিলে
হয় হয় হয় গৰম বন্ধ কাৰণে বাত চাই থাকো আমি মানে আজি পৰীক্ষা হৈ গল, কাইলৈকে আমি গৰম বন্ধ ওলালো বা ঠাণ্ডা বন্ধতো ওলালো, সদায় আমি বাট চাই থাকো তাকে আজি এনেকুৱা নোহোৱাই হৈছে আৰু
হয় হয় ঠিকে কৈছা ত আৰু আমিও বন্ধৰ সময় তোমাৰ গাৱৰ ঘৰ গাঁৱৰ ঘৰত যাওঁতে তা তে‌ নদীত গা ধোৱা প থাৰত ফুৰা আৰু বন্ধু বান্ধৱীৰ লগত খেলাৰ আনন্দ আজিও পাহৰিব নোৱাৰি
হয় হয় ঠিকে কৈছা তাকে বিহুৰ সময়তো আমাৰ আনন্দ আৰু বাঢ়ি গৈছিল, নতুন কাপোৰ পিন্ধি চাব যাওঁ ফাংচনে হওক বা কিয়ে নহওক সকলোৱে মিলি জুলি ফালে চাবলৈ গৈছিলো গাঁৱতে হওক
হয় হয় হয় বিহুৰ নৃত্য গান উৎসৱত পৰিৱেশে আমাৰ মনটো আনন্দৰে ভৰাই তুলিছিল
হয় হয় হয় এনেই তোমাৰ শৈশৱৰ বন্ধু বান্ধৱী
নিশ্চয় নিশ্চয় এ এতিয়াও সকলোৱে এতিয়া বাৰু সকলোৱে নিজক কামত ব্যস্ত তথাপিও তেওঁলোকৰ লগত অ বন্ধু ত সময়বোৰ কেতিয়াও পাহৰিব নোৱাৰো।
হয়-হয়-হয়, ঠিকেই বন্ধু। সকলৰ লগত ধেমালি, হাঁহি, ঠাট্টা আৰু কেতিয়াবা সৰু-সৰু কাজিয়াবোৰো আমাৰ মনত পৰে আজিকালি ন?
অ, ঠিকে- কৈছা, ঠিকে- কৈছা, তেতিয়া কাজিয়া হৈছিল যদিও অলপ অ, পিছতে আকৌ মিল হৈ গৈছে।
ধেমালিয়া কাজিয়া হৈছিল, অ হয়-হয়, তাকে- তাকে, শৈশৱৰ দিনবোৰ আমাৰ বহুত মূল্যবান শিক্ষা আছে বন্ধুত্ব। স সততা, সহায়ৰ মনৰ মনোভাৱ আদি অকল সেইবোৰ সময় আছিল আৰু তাকেই
হয়, একদম সঁচা কথা শৈশৱৰ অভিজ্ঞতা আমাৰ ব্যক্তিত্ব গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ম‌ই ভাৱো।
হয়-হয়, আজিও, ব্যস্ত জীৱনত যেতিয়া মানে ক্লান্ত অনুভৱ কৰোঁ, তেতিয়া মানে কি হয় শৈশৱৰ স্মৃতিবোৰ বহুত মনত পৰে।
হয়-হয়, মোৰ হয়-হয়, মোৰো তেনেকুৱাই হয়, তোমাৰ এই সুখৰ মুহূৰ্ত উৎসৱবোৰ নতুনকৈ
হয়-হয়-হয়, সেইবোৰ মানে কি কবা, মানে জীৱনৰ এনে এটা অধ্যায় কেতিয়াও, পুনৰ কেতিয়াও ঘূৰাই আনিব নোৱাৰি। কিন্তু তাৰ স্মৃতি বোৰ সদায় আমাৰ তাতে মানে থাকে।
এই হয়-হয়, সেই স্মৃতিবোৰ আমাৰ জীৱনৰ অমূল্য সম্পদ বুলি মই ভাবো।
হয়-হয়, আজিৰ শৈশৱৰ স্মৃতি বিষয়ে কথা পাতি বাৰু বহুত ভাল লাগিল।
মইয়ো বহুত ভাল লাগিল। তোমাৰ পুৰণি দিনবোৰ যেন আকৌ এবাৰ মনত জীৱন্ত হৈ উঠিল সেনেকুৱা লাগিল। আৰু তোমাৰ মই তাৰোপৰি ভাবো মানে শৈ খবৰ দিনবোৰত আমাৰ এ এতিয়া আমি হয়তো, এতিয়া ডাঙৰ হ'লো, তো আমি এতিয়া হয়তো কলেজত পঢ়ো বা হেৰি কৰো তো আমাৰ এতিয়া হয়তো আমাৰ চিন্তা ধাৰাবোৰ আমাৰ সলনি হৈছে। শৈশৱত আৰু এতিয়া আমাৰ ধৰটো সলনি হৈছে আৰু শৈশৱৰ দিনত আমাৰ তোমাৰ, এইবোৰ চিন্তা মানে আমি যে জীৱনত কিবা কৰিব লাগিব বা কিবা হ'ব লাগিব আমাৰ ত'মানে, সেই বস্তুটো আমাৰ চিন্তা কি কাম আছিল? ত আমাৰ মানে খালী চিত অ আমাৰ চিন্তা আছিল আমি বিদ্যালয়লৈ যাব লাগে। পাঠদান কৰিব লাগে আহিব লাগে খেলিব লাগে বন্ধু বান্ধৱ হেতুৰ হৈ তাকে আৰু তাক কি মানে আমাৰ আমি ৰাতি ভাত খাব লাগে, শু সোনকালে শুই যাব লাগে। সেইখিনিয়ে আছিলে আমাৰ।
ঠিক কৈছে আজি যিহেতু ব্যস্ততাৰ জীৱনত আমি। ইমান চিন্তা ভাব কৰি থাকো।
হয়, হয় আৰু আমাৰ মানে হয় আমাৰ মানে, সাধাৰণ জীৱন যাপন মানে আমাৰ মানে জীৱন। সাধাৰণ আছিল মানে ইমান।
সাধাৰণ আছিল, বহুত সাধাৰণ আছিলে এই সাধাৰণতে আমাৰ কিমান সুখ লুকুৱাই আছিলে। সেই তাকে।
অ তোমাৰ তো। হয় মানে আৰু কি কিন্তু মই ভাবো ই । এইবোৰ স্মৃতি মানে আমাৰ । মৰা পৰ্যন্ত মৰা দিন পৰ্যন্ত এইবোৰ স্মৃতি আমাৰ। মন থাকিব থাকিব যিহেতু হয়, তাকে।
উম তাকে
যিহেতু আজি ব্যস্ততাৰ দিনত তোমাৰ তেনেকে খেলা ধূলাও কৰা নহয় হেৰি কৰা নহয় আজি অ আজিকালিতো সেইবোৰ নাই। তোমাৰ আজিকালি মানে এইটো পৰিৱেশে নাই। তোমাৰ সৰুৰ পৰা ডাঙৰলৈকে চবে মোবাইলতে ব্যস্ত তোমাৰ।
নহয়ে ভাতে নাখায় কিছুমানে সৰু সৰু তোমাৰ চাবাচোন ল'ৰা- পোৱালিবোৰ ভাতে নাখায় অ কৰে আমাৰ সৰু শৈশৱত কিন্তু আমি ভাত চাত সোনকালে খাই পেলাই আমি কেতিয়া খেলিবলৈ যা তেতিয়াই আমি এনেকুৱা সেই কৰিছিলোঁ।
হয় তাকে আমাৰ তেতিয়াৰ দিনত আমাৰ মোবাইল নাছিল। ত' মোবাইল নাছিলে ত' আমি মানে হয় আমি মানে যিমান পাৰো হয়তো আমাৰ যিবোৰ মানে অ যিমান পাৰো তোমাৰ যিবোৰ খেল আছিলে যিবোৰ তোমাৰ অ তোমাৰ ক্ৰিকেট বোলে সেইবোৰে খেলি পেলাই আমি মানে আৰু সেই বোৰকাৰণে আমাৰো শাৰীৰিক আৰু মন- মানসিক বিকাশো হৈছিলে।
হয় - হয় । শাৰীৰিকটো বহুত ভাল-ভাল আছিলে, উন্নত হৈছিলে আমাৰ তেতিয়া। মানে আজি কালি তোমাৰ বহি-বহি খেলাটো মানে সম্ভৱ নহয়। সৰু লৰা-ছোৱালী মোবাইলত বহি খ- খেলত তো মানসিক হেৰিও পৰে। তোমাৰ শাৰীৰিক ব্যাম মও নহয়, কছৰতো নহয়।
হয় দিয়া । আৰু তাৰোপৰি তেওঁলোকৰ চকুৰো ক্ষতি হয় ।
হয় - হয় - হয়, তাকে । চকুৰো বহুত ক্ষতি হয়।
উম। তাকে বাৰু আজি মোৰ তোমাৰ ত আলোচনা কৰি বহুত ভাল লাগিল।
হয় - হয়, মোৰো বহুত ভাল লাগিল । তাকে, ভাল লাগিল - ভাল লাগিল । তাকে । আৰু এদিন লগ পাম বাৰু । ঠিক আছে বাৰু । ঠিক আছে । ঠিক আছে বাৰু । ঠিক, অ'।